অক এনে আছো। শুক।
উম মই এনে বহিয়ে আছো। মোৰ ইয়াৰ প্ৰব্লেম দি দিছিল। আছিলে সেইটো কাৰণে।
অ মোৰো অলপ প্ৰব্লেমডাল দি দিছিলে বাৰু।
অ নেট ডাল বেয়াটো বেয়াই মানে তোৰ প্ৰব্লেমটো দিছে নিজে নিজে। তোৰ মানে চাবমিট হৈ গল।
অ মোৰো এই নেটডাল কিবা বেয়া দিছে ৰ এইকেইদিন নেটডাল চলাই নাই ভালকে অলপ কিবাহে আহি আছে নেট চেট বিলাক।
হুম, মোৰ এনেই আৰু এটা গুচিয়ে গ'ল চাচোন, মাথাটো মোৰ বেয়া হৈ গৈছে।
হেই একো নাই দে, বাকী আছে ন বাকী খিনি কৰ ধুনীয়াকে।
বাকী মানে, এইটো তোৰ লাস্টো আছে।
আৰু বাকীখিনি?
বাকী খিনি তোৰ মই কৰিছিলো যে, তাৰ পাছত চা আৰু কিবা-কিনি এইটো কলতে অলপ বেছি টাইম কথা পাতিব লাগিব আৰু? উম তেতিয়াহে হ'ব।
অ' তহতৰ ঘৰ মানুহ ক'ত?
আছে এইফালে, ৰুমত সোমাই থৈ দিছো মই।
অ' পঢ়া নাই তই?
কি পঢ়িম নো ক চোন, কিমান পঢ়িম আৰু?
এডমিশন লোৱাই নাই
নাই, নাই ওলোৱাই নাই এইবোৰ। সময় লাগিব, সেইদিনাখনে ৰেজিষ্ট্ৰেশচন কৰি আহিছো হে।
অ' পঢ়িবি চাগে-
পঢ়িম আৰু এনেই থুল-মূলকৈ পঢ়ি আছিলোঁ, মোৰ কালি পৰিক কম্পিউটাৰ ক্লাছৰ পৰীক্ষা হৈ আছিল আকৌ।
অঅ কেনেকুৱা হ'ল এক্সামটো?
ঠিকে আছে, মই পৰা চাই পেলাই লেখিলো গমেই নাপালে।
কি কওঁক? কি অনলাইন হৈছে নে, নে ক্লাছ হৈছে?
ক্লাছতে আৰু অনলাইন ক্লাছ এটা কৰিছো তাতে, অনলাইন হে আহিছে ধেৎ, ক্লাছতে যে ক্লাছো কৰো সেই তাতেই।
অ তই কি কম্পিউটাৰ শিকিছ? মোৰ ঘৰত- কৈয়ে আছে ৰ- হেৰি এইটো কি লগ নাই যে যাব। বোলো মোৰ। মোৰ বোলো কৰিম, কৰিম, কৰিম, এ হ'লেও ভাল নালাগে দে কোনোবা এটা লগ- থাকিলে ভাল লাগে দে- তাতো তই মই তোৰ লগত যদি- কিবা এটা ভাল লাগে ন?
উম্ উম্ সেইটো, মই তাত গৈ পেলাই কেতিয়াবা টোপনিয়াই থাকোগৈ। মানে এই যে মেন হয় আৰু - তাৰ মানে জানোয়ে মই বহুত খিনি আৰু এনে কি বেসিক- এইটো হে লৈছো মই তিনিমহীয়াটোহে লৈছো, তাৰ পিছতহে ভালকে ল'ম আৰু ক'ত কি লওঁ।
অঅঅ মই কৰিম ৰ এতিয়া- এতিয়াই কৰিব দিছে ঘৰৰ মানুহে, খালি মই মানে ভাবিছো এতিয়া আকৌ, এই ৰ'দ গালত যাবলৈ মন নাযায় ধূলি-চুলিত।
উম্ মই তোৰ এই চাৰে তিনটা পা চাৰে চাৰিটা লেকৈ লৈ লৈছো আৰু তোৰ মানে মই গভাৰ্ণমেণ্ট - লৈছো সেইটো কাৰণে।
ঘণ্টা।
অ এঘন্টা গভৰ্মেণ্টত লৈছো তাত বেছি পইচাও নহয়।
পইচাটো।
এ তোৰ মাহতে তোৰ এহেজাৰৰ ভিতৰতে আৰু। আৰু তাকেটো নামটো এনে দামটো মানে কব নোৱাৰো।
অ অ ঠিকেই তেন্তে মইতো কৰিম বুলি ভাবিছিলো হা। তাৰপিছত মই লগৰ খিনিকো। সুধিলো আমাৰ ঘৰ, ঘৰৰ ওচৰত মানে আৰু তাৰপিছত হেন্তে কলৈ চাওঁ চাওঁ কে কৈ থাকিলে জানোৱেই দেখোন এনেকে দেখোন মন চন নাথাকে কৰিবলৈ।
সে সেয়াই লগৰ কাৰণে ৰখি ৰখি জে এনে সময়হে যায়। মই তোৰ লগৰখিনিক সুধি আছোঁ সুধি আছোঁ এপ্ৰিলৰ লাষ্টৰ পৰা সুধি আছিলোঁ তাৰপিছত তোৰ মে' পালহো নলয়নে যে হ'ব যে তহঁতে লৈ ল'বি নল'লে নে মই ছয় তাৰিখে গৈ পেলাই নিজে এডমিশ্যন লৈ পেলাই সাত তাৰিখৰ পৰা ক্লাছ কৰিছোঁ।
অ তই অকলে গৈছ?
অ কলে গৈছে আছে আৰু ছোৱালী
হলেও মানে নিজৰ লগ এটা থাকে। সেইয়া ভাল লাগে অ
ভাল লাগে আৰু কিন্তু আকৌ তোৰ লোকৰ কথা ভাবি থাকিলে আকৌ নিজৰ একো নহব নহয়
সেইটোও হয় নিজে কৰিলেহে
গম পাই তেনেকেও তো হ'ব পাৰে
আৰু কম্পিউটাৰ শিকিলেও বহুত ভাল আজিকালি কম্পিউটাৰ বহুত জব থাকে
সোমাই লও আৰু মানে মই গভৰ্মেন্টত লৈছো গভৰ্মেণ্ট চাৰ্টিফিকেট টোয়ে টো কাম দিয়ে
ঠিকে আছে তেন্তে এতিয়াতো কিমান দিনলৈকে আছে
তিনি মাহ তোৰ এমাহ মোৰ এমাহ হোৱাইেই নাই এমাহ অহা মাহলে হ'বহে
অ পৰীক্ষা চৰীক্ষা দিব লাগে চাগে ন
পৰীক্ষা মানে তোৰ কিবা শিকা সেইটো কে বেছি নহয় ত্ৰিশ মাৰ্কচৰ পৰীক্ষা লৈছে আৰু মানে যিখিনি শিকাই আৰু যিখিনি মানে মোক ফাৰ্ষ্টৰ মানে যি মাইক্ৰচফ্টত যি শিকালে আৰু সেইখিনে মানে তোৰ শৰ্টকাট সেইখিনি তোৰ একজাম লৈছে আৰু তাৰ পাছত আকৌ কিবা শিকাব আকৌ একজাম লব ভালেই তেনেকে একজাম ললে
অ, তেনেকে একজাম ললে ভালে বাৰু এ মোৰ মানে কি জান? পঢ়িব কৰিব মন নাযায়। সেইকাৰণে মানে মই একজামো বৰ এটা মানে নাযাওৱে মানে নকৰো।
উম', কিছুমানত আকৌ বহুত ডাঙৰ ডাঙৰ থিয়ৰি এক্সজাম লয় নহয়
ও ৱাই মই নোৱাৰো দেই ল, এইকাৰণেটো মই নকৰো। মই এনেই মোৰ যোৱা-যোৱাত প্ৰব্লেম নাই, মই গুচি যাম কোনো কথা নাই কিন্তু মানে কি হ'ল মোৰ মানে কৰাত মানে কি, একজামটো দিবলৈ অকণ মানে মাথাটো মানে
উম', উম', মই ইয়াক সুধিলো দেই এইটো এনেকে এনেকে প্ৰব্লেম দিছে মোৰতো মাথাত বেয়া হৈ গ এনেকে এনেকে প্ৰব্লেম দিছে কি এ সি কৈছে একো নহয় আৰু দে কিনো কবি এইটো গ্লিটছ মাৰিছে মোৰো মাৰি
ঠিক হল নাই?
এতিয়া ঠিক হল কিন্তু সেইটোতো গ'লতো যাবই আৰু এতিয়া ঠিক হ'ল কাৰণেটো তোৰ লগত পাতি থাকিব পাৰিছো
অ', এতিয়াতো একো হেৰি অহা নাই নহয় ন?
পে কৰি
উম', অ', কৈ থলে মাত নাহে ন?
অফ কৰি থলে মাতডাল আহি আছে। স্কিনডাল অফ কৰি থৈছো, মই ইনেই তোৰ লগত কথা পাতি আছো আকৌ
অ সেইটো ক আকৌ কৰি, মই ফুৰিব যোৱা নাই
নাই যোৱা ক'ত যাম আৰু, এ ভাইটি জানো এতিয়া পৰীক্ষা হব তাৰ অহা মাহৰ পা যে, তাৰ পিছত জানো কেতিয়া বন্ধ দিয়ে সিহতৰ সোনকালে পৰীক্ষা হব আঠ তাৰিখৰ পৰাই পৰীক্ষা হব জুনৰ।
অ',
পোন্ধৰ তাৰিখ, পোন্ধৰ হ'ল নহয়, বিছ তাৰিখৰ ভিতৰত খতম হৈ যাব।
ঠিকে আছে তেন্তে। এনেই যাবিও ফুৰি ঘৰত কিমান থাকিবি ক?
লিদু চিদ্ধু জমিল আছে লিদু
কুক
লি দু মাৰঘেৰিটা আ যে,
অ' অ' মই কিবা খাবলৈয়ে মন গৈছিলে মই বোলো ক'ৰবাত যাওঁ নেকি খাবলৈ কৰিবলৈ
এ মোৰো খাবলৈ মই কছ মই কে কি চাই দিছো কিন্তু মে মোৰ হাতত পইচা ন পাঁচশ টকা চব মানে খৰচ কৰিব মন যোৱা নাই মই তোৰ কিবা এই কৰচ হেৰী যে, কৰিম বুলি ভাবছ সেইটো কাৰণে পইচা মে অৰ্ডাৰ দিছোঁ ত ছ চাৰে ছশ নে চাৰে সাতশ হয় হা ত তোৰ সেইখিনিৰ কাৰণে এতিয়া মোৰ ওচৰত আছে তোৰ চাৰে পাচ শ টকা এটা হেৰী কিন্তু খৰছ কৰিলে নহ'ব মা হতে মাহতে পাত্তাই নিদিয়ে,
সকাৰে মানুহলে এনেক কত পত দিব অকণ নিজৰ পইচা থাকি ন
আদাৰ কৰি পেলাই খালোঁ
অ'
হ'লে এম থোপা থোপ লগাব সেইবিলাক খাবলে অ' এতাই ভোক চোক লাগিছে কি কৰো পাপাই কলে এটাই গাখীৰ ব্ৰেড গাখীৰ ব্ৰেড পাপা সেইটোৱে আৰু মে মানে বনাবলৈ সেইকাৰণে ম কৈছো মোক কৈছো ঘৰত বস্তু আনি দেেই মই ধুনীয়াকে বনাম মোক কিবা আনিলো ন বনাব পাৰো না নাইে ঘৰত বস্তু
আমাতো ভাব ছোন মা নাথাকিলে যে দে যে তটো হেৰি বনাই ৰ অকল খিচিৰি তাৰ বাহিৰে
এ হে আমাৰ আমাৰতো বনাই বাৰু কিবা কিবি দেই
মানে বনাব জানে মানে কি জানো এডোখৰ ক'বতে মানে একো নবনাই মানে খা আৰু একে খা খিচ দিয়ে ভাল মানে আৰু সেইটোৱে কৈ পেলাই থৈ পেলাই বনাই পেলাই থৈ দিয়া আৰু বাকীো খাব নালাগে মানে অ জেঠিয় যে মাতি আছে একো নহয়তো অ শুনা নেইতটো চাগে ন
তই চাগে সেইটোও কৈছ মোৰ চ মই ভাবিছ আকৌ মোৰ তাত মাতিছে বুলিহে
নাই মোটাা মাতি আছে ন মই চোত শুনি পাইছো নেকি একো নহয়তো
নহয় এইবাৰ সৰু সুৰাটো আৱাজ চাহিবই আৰু
এতিয়া কিবা শুনিছিলে নেকি মাত এ এইটো মাতটো টো আহিব ন ইমানো একে
সেইটোয়ে আৰু কেনেকেনো কি কাৰণ যে এ ৰাতি ৰাতিটো নিসাঁচৰ প্ৰাণী হৈ পেলাই কথা পাতি থাকিলেহে হৈছে আৰু
সেইটোৱেইটো বাকী ক মই একো খোৱাই নাই এইটো ভোক লগাই নাই ভোক লাগিলেহে খাব পাৰিম
ৱা মই তোৰ চাৰিটা বজাত ভাত খাইছো তাৰ পিছত মোৰ এতিয়া আকৌ ভোক লাগে মোৰ মানে লাগিবই তোৰ তো ধৰ কি মই এঘাৰটা মানত ৰাতিপুৱা ভাত খাও না তাৰপিছত তোৰ চাৰে বাৰ এ এটা মানত মই কিবা এটা খাব লাগিব একদম মানে কিবা মানে একদম ব চট পতা টাইপ আৰু তো খাব লাগিব ত কিবাকিবি বনাই কি তেতেলি-চেতেলি বনাই পালে সদায় খামেই সেয়া নহ'লে তো মিঠা
এ মই বনোৱা এলাহতে খাবলৈ বেয়া পাও তইতো বনাও ত তইতো বনাও মই ভাবিছো মই বনোৱা এলাহতে যে খাবলৈ টান পাওঁ
মই এতিয়া এইটো কি কৰিলো জান এতিয়া ম উতৰ তিয়াই থোৱা আছিলে মটৰ ললো মটৰ ললো তাৰছত বিকাজী পূজা বিকাজী পূজালো তিয়হ আছিলে তিয়হ কাটিলো তাৰ পাছত পিয়াজ অলপ কাটি তাৰপাছত তোৰ পিজ্জাৰ যে অওৰেগেনৰ থাকে যে অৰেগানাত চিলি ফ্লেক্স দিলো তাৰ পিছত পাপৰ পুৰি দি পেলাই এনেকৈ ভাঙি দিলোঁ আৰু তাত নমু অল চেপিলোঁ আৰু মিঠাতেল দি পেলাই সেয়াকৈ খাইছোঁ ক'লা নিমখ অলপ দি
অঁ
বনাব জানিব লাগিব না
মই বনাব কৰিব নাজানো মই মানে জানো মানে মেগী চেগি কেতিয়াবা এনে মবাইলৰ পৰা চাই পাই ৰেচিপিবোৰ বনাও কিন্তু মানে কি হল এ এলাহ লাগে জানানে ইমান কষ্ট কোনে কৰে নু
আজি মই ম'ম' বনাম বুলি ভাবিছো দেও দেই কিন্তু এতিয়া মানে মই মানে মালকেইটা নাই গমপাইছ এটোবাৰে
অ এই মাৰ্কেটত থাকিলে বনাবলৈ ভাল এ এনেও চাবিচোন যোগাৰ চোগাৰ থাকিলে যে বনাব কৰিব ভাল। এই যোগাৰ নাথাকিলে মই মমো বনাম বুলি ভাবিছোঁ হা
মৰম লাগিলে বহুত টাইম লাগে দে বহুত বেছি টাইম লাগে
কিন্তু এই দোকানৰ পৰা আমাৰ ইয়াৰ পৰা বহুত দূৰ ন কিন্তু আনাৰকে বনাওঁ আৰু কিন্তু বনাবলৈ বস্তু আছে কিন্তু মানে এই গাল কোনে ভাজি বাৰীৰ পাচলি কাটি থাকিব কোনে কি কৰি থাকিব ক
এলাহো লাগে খাবলৈ লোভ তোও যায় ন? হে হে মই জিঅ' মাৰ্ট অ অৰ্ডাৰ দি দিউ
আমাৰ অৰ্ডাৰ দিবলৈ নোৱাৰি আমাৰ নাহে ইয়ালৈকে।
আমাৰ আহে আমাৰ সব আহে একদম জিঅ' মাৰ্টৰ পৰা অৰ্ডাৰ দিওঁ সেইটো কাৰণে
অ আমাৰ অৰ্ডাৰ দিবলৈ বেয়া নাহে যে ইয়াত ইয়ালৈকে।
সেইদিনাখন ৰেচন অনাৰ কথা কৈছে কৈছোঁ এই ৰ'বা মই ক'লো নাযাওঁ মই জিঅ' মাৰ্টৰ পৰাই অৰ্ডাৰ কৰি দিম।
অ মই ভাবিছিলোঁ দোকানৰ পৰা আহোগৈ নেকি বোলো কিবা এটা লৈ আহোগৈ--থ' বোলো আকৌ কোনে বনাই থাকি ইমান গাল থ থ বুলো নবনাওঁ যা। অ মই মানে খা জান‌ই দেখোন মই কিমান এলেহুৱা প্ৰাণী
হয় বাৰু দেই। আমাৰ ৰহিমলা আইফোন কিনিলে নহয় গৈছে তোমাৰ ন
কোন?
ৰহিমলা নাম নহয়।
অ মা ভিডিঅ' কি চাবি আজিকালি
অ আই বেলেগ
এহহা বেলেগ চানজেচন ভিডিঅ' বনাও, মই বোলো বাপৰে বাপ বেলেগ বনাওঁ দেখোন একেবাৰে
আজিকালি মই আকৌ ভিডিঅ' বনাব নোৱাৰা হলোঁ জান এ ন- বনায় নবনায়, তোৰ মানে কি হল? মই নাইনলৈকে পুৰা বনাই আছিলোঁ না, তাত টেন পোৱা পিছে টেন পাওঁ পাওঁ মানে মই এইবোৰ বনাবলৈ এৰি দিলোঁ তাৰপিছত তোৰ মানে মই ডিএক্টিভেটে মাৰি দিলোঁ না তাৰ পিছত তেতিয়াৰ পৰা মানে ডিএক্টিভেট মা মই কিবা মানে বনাবই নোৱাৰা হ'লো দেখোন, সেইদিনাখন বনাইছে এতিয়া ইমান বকবাছ হৈছে
মোৰ বাৰু বনাবলৈ ইচ্ছা যায় বাৰু কেতি
ইচ্ছাটো যায় মোৰ, ইচ্ছাটো মোৰো যায় হা। মই কালিও ভাবিছোঁ, পৰহি হৈছে কি পুৰা কাপোৰ চাপোৰ একদম তোৰ চাউথিয়ান মানে দেশী লুক মাৰিবলৈ আৰু ফটো চটো উঠি ভিডিঅ চিডিঅ বনোৱা হয়। মই আজিলৈকে মিনিমাম পাঁচ, ছয়বাৰ মান ক'লোঁ, বাট মোৰ এইটো বস্তু মানে হোৱা নাই মোক কৰিব পৰা নাই মানে ভাবোঁ কওঁ, কিন্তু মই স্টেপ তটো ল'ব পৰা নাই কাপোৰযোৰ পিন্ধিবলে, মেকআপ টো কৰিবলে। এ, থ কালি কৰিম এ, থ কালি-কালি কৰিম কালি কৰিম কে এতিয়ালৈকে মোৰ হোৱাই নাই।
বনাবলৈ অশান্তি লাগে, আও ঠাণ্ডা দিনতো কেতিয়াবা লাগে ঠাণ্ডা দিনত ইমান অশান্তি নালাগে, কিন্তু গৰম দিনত চাবিচোন গেলা গৰমত মানে তোৰ এই, নবনাও যাহ বুলি কৈ পেলাই থৈ দিওঁ আও।
কিছুমানৰ ধুনীয়া-ধুনীয়া হৈ থাকে এই যে, কিবা-কিবি মোৰতটো একদম ক'লা ম'লা হৈ
এই, সিহঁতে কম মেকআপ মাইনে ভালকে এতিয়া আমাৰ ভাবচোন আমি তেনেকৈ বাহিৰলৈ কৰিব নোৱাৰোঁ ন ওলাবলৈ। আমি বাহিয়ত মানে আমাক এতিয়া কি হ'লা মানে ভিতৰত থাকি-থাকি স্কিনটো অকন হেৰি হৈ গ'ল ন, এতিয়া ওলালে মানে আমা অকণ পুৰে, আৰু ইমান হেৰি কৰিব নোৱাৰি।
আৰু এতো কি কয় ছানস্ক্ৰীমো নলগাই, মই ছানস্ক্ৰীমটো নহলে যোনটো ক্ৰীমটো হয় যে সেইটো লগাব নোৱাৰে ৰে সেইটো ক্ৰীম টো লগালে ইমান ঘামো এনেই মই ইমান ঘামো, ক্ৰীম টো লগালে আৰু ঘামো প্ৰিটো কিনিব লাগিব বুলি ভাবি আছো, বহুত বেছি ঘামো।
এ, মই বাৰু ইমান মই ঘামো বাও মোৰ, তোৰ মুখখন কি অইলি নে?
উম, অইলি।
মোৰ বাৰু অইলী, মোৰো অইলী দেই গোটেই মুখখন যে বিশ্বাস কৰিবি মই যে বাহিৰলৈ যাও ন ঘূৰিবলে কে কেতিয়াবা তই মানে গাড়ীত পোহোঁ আৰু দেই টেম্পু-চেম্পুতে। বহাৰ পিছত এক মানে যাও হে, গোটেই মুখ ঘামি অৱস্থাই নাই।
আৰু ক'লা হৈ যায়।
অ, আমাৰহে হয় মানে যোনবিলাক তো তেল-তেলীয়া মুখ ন সেহতৰ হে হয় এনেই নহয়।
উম, ক'লা হৈ যায়, স্কিনটো।
বেয়া আমাৰ স্কিন ডাল আচলতে যে